অ, ভাত খালি।
অ, এই ভাত কে খাই পেলাই, বাচন চাচন ধুই আজৰি হৈ আহিছো আৰু। তহটি খালি নে নাই। অ, দেৰিকে খাৱ যে সেইকাৰণে সুধিছো।
কিহেদি খালি?
এ আজি সুধা ভাত দে দালি বনালো। তাৰপৰা হেৰি উম, জাতিলাওঁ ভাজিলো, আকৌ লেচেৰি মাহ গাজৰ এনেকে ভাজিলো। আকৌ আলু বিলাহী পি পুৰিলো পু একো ভাজি নোখোৱা মানুহো আছে নহয়। জাতিলাওঁ চাতিলাওঁ ভাজি পূজাই, সেইকাৰণে মানে সেই আকৌ। তাৰ পিটিকা ভাল পাই সে পিটিকা বনালো অ, সেয়া বনাই দিলো, তেনেকেই খালো। মাছ আনিব যাব খাবলৈ সময়তে বৰষুণ পৰিলা।
অ, উম, উম, মইয়ো সেয়াই সিহঁতৰ লগতে খাই আছো যে। তাৰপিছত নিমখ তেলেহে খাইছো ভাত, বুট ভাজি লৈছো। তাৰপিছত অ, পটল ভাজি বুট ভাজিলোঁ। কণী এটা এটা সিজাই ললো হেল্ল'। নিমখ তেল ললো। তেনেকে
বা, মইতো সেই তেনেকুৱা ভাতকেইটাই ভাল কম বেছি তেনেকেই খাওঁ সেহঁনতক বনাই দিলেঁও। মই দা একদম দালি চালি খাই বেয়া পাওঁ। ভালেই নাপাওঁ। কোনোবা, দুদিনমান একেৰাহে খালে আকৌ মানে অশ আমাৱায় যায় মানে আকৌ তেনেকে এসাঁজ খাইহে
উম, উম, সেই বেছিকে মাছ মাংসও সদায় খাই থাকিব মন নাযায় ন।
অ, নাযায় আমুৱাই যায় দেখি দেখি, উম। মই সেইকাৰণে আ নানিলে ভালে পাইছো আৰু বনোৱাও বোলো। হেৰি এনে খায়ো আমুৱাই গৈছে বনাবও বোলো সদায় সদায় মাছ। মাংস বনাই বনাই এলাহ লাগে। আজি এনেকেই খাওঁ দে বোলো উম।
উম মোৰ আলহী আহাৰ কথা আছিল অ', গ'ল আলহী আহা কথা আছিলে। তাৰ মা জনীৰ লগত ছোৱালী এজন। জানী। তাৰপিছতে আমাক ইফালে আকৌ যাব লগীয়া হ'ল তাৰপা ফোন কৰিলে মেট্ৰনে। কৈছে তাৰ মানে। ভাৰাঘৰ এই ৰুম এটা হ হেৰি এতিয়া হোষ্টেলত হে আছে হয়। পোৱা এটা এটা এপ্লাই কৰি হৈছিলে।
অঁ।
তাৰ পিছত সেইটো বোলে খালী হৈছে। খালী হোৱাতে এতিয়া মে কৈছে কাইলৈ ৰাতিপুৱাই আহি মোক হেৰি এখন দৰ্খাস্ত এখন দিবি দিবাহি। তেতিয়াহে মানে কোৱা তাত। পাব কাইলৈ যদি যায় যোৱাটো দেৰি হবগৈ ইয়াৰপা যোৱালে। কৈছে মাই হেৰি আৰু অ মেট্ৰনক নেপামে সেইকাৰণে আজিয়ে যাম গৈ।
অ' ভালে কৰিলে দে কোৱাতাৰতো লগৰজনী এনে তাইৰ কাৰণে।
তাইৰ কাৰণে তাই এতিয়া হোমষ্টেলতহে আছে।
অঁ, অঁ,
হোষ্টেলত এটা- এটা ৰুম হে দিয়ে। হা।
কোৱাৰটো পালে ভাল হ'ব আৰু।
কোৱাৰটো পালে মানে ভাল হোষ্টেলত আকৌ টাইম ম তাতে সে টাইমতে আহিবই লাগিব ন তাৰ পিছত আৰু গেট বন্ধ। আকৌ মতা মানু্হ। গ'লে কেতিয়াবা সোমাব কৰিব নোৱাৰে তলতে থাকিব লাগিব
অ' হোষ্টেল বিলাক তেনেকুৱাই আকৌ উমম হয় হোষ্টেল তেনেকুৱাই তেনেকুৱাই
উম সেইকাৰণে বোলে কোৱা দাটো পালে ভাল হ'ব আৰু।
অ' ক আৰাম আছে কোৱা এটাাতো নিচিনা হব নোৱাৰে একো
অ ' তাতে ৰমন ধৰিলা দুদিন তাত তিনিটা
অ' অ'
সেইকাৰণে আৰু লগৰজনী ক'লে। তই আজি আহিব নালাগে। তাকে হেৰি কৰিবি মই আকৌ আহিলে তেতিয়া তোক ফোন কৰিম আৰু। তেনেকে তাই কলে বোলে যা হ'ব দে নহ'লে।
অ 'অ
ভালো হ'ল বোলো এডাল। বৰষুত বজাৰ পাতি কৰাও দিগদাৰ। ন বনোৱা খোৱা আৰু এলাহ লাগি যায় আৰু মোৰ। কম বনাই বনাই এতিয়া বেছিকে বনাই থাকিব এ লাহে লাগে। গা হ'ল মোৰ
তা মানুহৰ বনাই মানাই এতিয়া বেছি বনাম। ক'লৈ এলাহ লগা হৈছে।
অ' আকৌ এখন বনালেও ন' হব ন' আমি এতিয়া দুইজনীয়া অ দুইজনীয়া। খন বনালো খালো
খালো আহ।
দিনটা দালি থওঁ ভাজি অকণ বনালেও হয়
অ' তেওঁ কেতিয়াবা এনেকে নিজৰ বেলেগ তেনেকুৱা এনেকুৱা মানুহ আহিলে অকণ হেৰি লাগে নিজৰ মানুহখিনি আহিলে কৰিলে তেতিয়া ফূৰ্তি এটা
অ -অ উম -উম এজনী চিনাকি এ ছোৱালীজনী তাই হে তুভনতা নাচ পোৱা
অ
একেলগে পঢ়িছিলে আৰু নাচ
অ অ
তাৰ পিছত তাই মই এয়া এটা পালে নাই তাতপালে গৈ সে
তাত ইয়াতে কৰে এতিয়া
কয় সে তাৰ লগতজনী আকৌ ডক্তৰ বায়েকজনী উম বায়ে জনীৰ লগততে তাত পঢ়িছিলে তাই ডাক্তৰণী- এতিয়া তেজপুৰত পাই আছে তেজপুৰ হেৰিখনত মেডিকেল উম মেডিকেল কলেজত তাত পাইছে উম গুৱাহাটীতে হেৰি কৰি আছে পেলাই এ পঢ়ি আছো আছিল পঢ়ি থাকে ল কৰি আছিল পেলেই কিবা হেৰি পঢ়ে শিক পঢ়ি থাকে যে ওলাই আহি
অহ ওলাই আহি পেলাই ইয়াত পাইছে অহ ডক্তৰ বহুত পঢ়িব লাগে নহয়
অ' জিম চি কৰিলে
অ' জি এম চিত পাই গৈছে
উম
বহুত কষ্ট সেইবিলাকত চিক পোৱা
উম কষ্ট
উম
প্ৰথমে মুম্বাইত অ মুম কৰিলে
অহ
তায় আহি সেই গুৱাহাটীৰ হেৰিখনত এই চাহ এখন এই চাহ বুলি এখন আছে নহয় সেইখনো ভাল হে খেলত কৰিলে।
আহঁ অঁ'
সয়াৰ হে
অ গভমেণ্টত চিক পোৱাাতটো বহুত হেৰি কঠিন। খুব চোকা হ'ব লাগিব।
চুকা ছোৱালী জনি বহুত চুকা আছিলে।
উম
তপা গছ হেৰিত এইখনত জি এম চি এচত কৰিলে এতিয়াৰ পৰা আকৌ তেজপুৰ মেডিকেল কলেজত পাইছে।
অ', কেইবছৰ পঢ়িলে তাই মানে সাত
ৰাছিয়াত পাঁচ বছৰ ৰাছিয়াত পুহিছে পাঁচ বছৰ। গুৱাহাটীত উম ধনী মানে ধনিয়া মাকে বাপেকে দুইটাই চাকৰি কৰি কৰা আগতে তাৰ হে লোন লৈছে আৰু সিহঁতৰ হেৰি লোন লৈছে পঢ়া তেনে আমাৰ মাজনী সতে ঠিকেই আছিলে। চাই তাৰপছ আছে কাৰণে দুইোটাই চাকৰি কৰে কাৰণে ডক্তটৰ পঢ়াব পাৰিম। ল ন বেলেগত ৰাছিয়াত নি পেলাই অ আমাৰ এতিয়া পৰীক্ষা দি চিলাই এটা চিট নাপালে। ক'তনো ৰাছিয়াত পঢ়ামগৈ মানুহ লাগে ন
অ সেইটোৱেতো ইয়াত চিত প্ৰাইভেটত মানে পঢ়াব পাৰি মানে ইয়
আহ আহ পায় পায়।
বহুত পইচা লাগে।
উম বহুত পইচা লাগে। তাকে আমি পঢ়াব নোৱাৰিলো সিহঁতে পঢ়াই আনিলে বাৰু ডাক্টৰনি হ'ল এতিয়া অ' পোৱালি নহ'লে আহ
উম নহ'লে মাজনী পাৰিলে হয় অকমান কষ্ট কৰা আৰু পাই গ'ল
জেনী
উম। অ' হ'ব দে এতিয়াও আগুৱাই যাব পাৰিব।
অ', -অ' দি আছে এইমচত দি
অ।
আকৌ কিবা-কিবি দি থাকে ৰে'লৱে বিভাগত দিয়ে।
উম নহয় সেই নাৰ্চত নাৰ্চত মানে কিবা পৰীক্ষা আগুৱাই যায়, বি এ চি নাৰ্ছ কিবা খিনি এইবিলাক
অ' সেয়াও কৰিব, কৰিব সেয়া, সেয়া কৰিছিলে নহয় এবছৰ এবছৰ কৰিছিলেই। তাৰপিছত মানে পাঁচ বছৰ ন হ'লে। কিবা কিবা এখন এ হেৰি এ নো চি নে কিবা এখন দিব লাগে যে।
অ', -অ।
পাঁচ বছৰ নহ'লে নিদিয়ে এতিয়া পাঁচ বছৰ হৈ গ'ল নহয়।
এ পাৰিব আৰু অহ।
এনে পাঁচ বছৰ নোহোৱালৈকে নোৱাৰে।
উম-উম। তাই কিবা এটা কৰি ল'ব এতিয়াও ইণ্টেলিজেন্ট আছে আছে নহয়। কিবাকিবি কৰি লব, লগৰ খিনিও ভাল যে তাতে লগৰ খিনিও পঢ়া-শুনা বিলাক পা শুনি শুনি দেখি কথা পাতি পাতি মানে তায়ো কৰিব মন গৈ থাকিব।
গৈ থাকে।
উম।
এতিয়া হেল উম লগৰজনী কেইজনীয়ে এতিয়া তাই ওলৰ কাম কৰিছে তাইক তাই ওলৰ কাম কৰি কালি এসোপা মান চল্লিচযোৰ ইমান হেৰি বনাই থৈ গৈছে কিলিপ।
অহ বহুত।
ৰাতি কেইটা, আঢ়ৈটামান বাজি গৈছে নিকি। দুটা আঢ়ৈ তা লেকে বহিয়ে আছে। অ' তে লকোম লগৰ এজনীয়ে অৰ্ডাৰ দিছে যে তাৰপিছত আৰু দুযোৰ থাকিলেহে। পা- পিছতহে সেয়াক পথি- পথিয়াই দি ইমান দি পেলাই।
উম হম। কেইটকাকে দিয়ে এজোত? মিত
এজোৰ সেই ক্লিপ চল্লিশ টকা, হেৰি ফুল লগাই দিয়ে যে।
অহ। কালি একে চল্লিশ জোৰ মা, একে ৰাতি এটা হেৰি- গৈছে ন।
উম গোলাপ ফুল লগালে- লাগে যে। অহ দুটা-আঢ়ৈটামান বাজিছে ঘৰ-
অহ, এজোৰ কেইটকাকে পায়, পাঁচ কিমান?
এজোৰ চল্লিশ টকাকে ক্লিপ কিযোৰ, উম। তাৰ পিছত আকৌ হেৰি কেইডাল উম, আকৌ কাকৰ কেইডাল বেলেগ আৰু। এসোপা বহুত বনাবা গছ চে নহয়। লভ-
উম চল্লিশ টকা দিব লাগিব। হি‌ হি, হি‌ হি, পূজা হি পূজা শ, মই আমাৰ- চালনীকে চাই, আৰু মোকো এজোৰ দিব দিবি, মই বোলোঁ চল্লিশ ট- কা দিব লাগিব। হি হি হি, হি হি, হি। হি হি হি হি। হয় আক- মই বনাব য-নো নহয় কৰিছ এতিয়া কাম এইবিলাক এতিয়া অকম, আজিকালি- খান তাই কেনেকে শিকিলে ইউটিউব খান, তাৰ পৰা শিকি লৈছে। ইউটিউব চাই শিকিব পাৰি।
ইউটিউব চাই শিকিছে, আকৌ সিহঁতৰ পৰাও শিকিছে। এ আগ্ৰহ আছে আও হয়। আগ্ৰহ থাকিলে দেখা পালেই হয়। আমি আগতে গুঁঠা নাই জানো বাঁহৰ শলা লৈ লৈ। ন। পুৱা ঊল বুটলি বুটলি। যোৱা দি দি বনাওঁ দেখোন। এতিয়াহে। এলাহে পালে আৰু।
এতিয়া এলাহ লাগে আৰু। কৰি, কৰিলেতো না একেবা- কৰিয়ে থাকো আগত- তে আমিও। এ হ'ব নেকি ন, চাই উম, হেৰি, শুও আৰু, টাইম হৈছে যে।
অ'অ।
অ', হ'ব দে।
উম।